উম হম
হেল্ল'
অহ
কি কৰি আছা?
মই এনেই কিতাপ এখন মেলি মেলি বহি আছিলো তুমি?
মইয়ো এনেই ফোনটোকে চাইছিলো ৰবা অলপ
উম
বাকি চাহ পানী খালা?
খালো তুমি?
মই খালো ৰবা অলপ আগতে
ভাত বনালা‌? বনাব
নাই এতিয়ালৈ হোৱা নাই ৰবা সময় আমাৰ দেৰিকে বনাই তোমালোকৰ বনালে?
উম বনাই আছে ৰবা আমাৰো
অ বাকী মই এটা কথা কথা ভাবি আছিলো ৰবা
অ কোৱাচোন
মানে ফোনটোৰ ওপৰতে যে আজিকালি মানে কোনটো নোহোৱা হৈ হয় আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ জনলৈ কোনো এটাই মানে একো কামে কৰিব নোৱাৰে ফোনটো নোহোৱাকৈ সকলো মানে তোমাৰ সকলো ক্ষেত্ৰত তাতে ফোনটোয়ে প্ৰয়োজনীয় বুলি ভাৱে আৰু তুমি কি ভাবা
অ সেইটোতো হয়েই বাৰু মানে ফোনটো এনি টাইম লাগিয়ে থাকে মানে ৰাতিপুৱা উঠাৰ পৰা
এইটোয়েইটো তোমাৰ মানে একো কাম হৈ নাহে ফোন টো নাথাকিলে তোমাৰ মানে একো কৰিব ইচ্ছা নাযায় আৰু যেতিয়া তুমি ফোনটো খুলি ল'বা তেতিয়া মানে ইনষ্টাগ্ৰাম চাওঁতে বা হোৱাটছএপ চাওঁতে তেনেকে মানে সময় পাৰ হৈ যায় কেতিয়া গমেই নাপ ক সেইকাৰণে মানে আজি আজিকালি এইটো ক'ব গ'লে এফালৰ পৰা বেয়াই হৈছে যিহেতু সময়ৰ অপব্যৱহাৰ হৈছে এই ফোনটোৰ জৰিয়তে
উম মানে ৰাতিপুৱা উ শুই উঠিয়ে মানে বেলেগ নকৰ কৰাই নযায় ৰাতিপুৱা উঠি কিনে ফোনটো লোৱা যায় তাৰ পিছত তথাপ কৰো হেৰি সেই কৰা যায় ফোনটো উঠি চব চাই মেলি কত যোৱা যে গা আকৌ আহি কেনে যদি কিবা কৰা যায় তাৰ পিছত ধুনীয়াকে আকৌ ফোনটোৱে টিপা যায় ইভেন নিউজ পেপাৰ বা কিবা চাবৰ কাৰণে ফোনটো লোৱা যায চব মানে ফোন
অ সেইটোয়ে আজিকালিতো মানে টিভি ক'ব গলে কোনেও নাচায় তোমাৰ তোমাৰ সকলোৱে ফোনটোতে নিউজৰ পৰা হওঁক বা কিবা চিৰিয়েল বা যিকোনো আৰু চব ফোনটোতে মানুহে ব্যৱহাৰ কৰে অলপ সময় তোমাৰ ফোনটো নোৱাকে একো কৰিবই নোৱাৰি আৰু আজিকালিতো তোমাৰ ফোনতে অনলাইন ক্লাছ বা বিভিন্ন মানে নোটছবোৰ চব অনলাইনতে আৰু মোবাইলটোৰ দ্বাৰাই হয় সেইকাৰণে মানে বৰ্তমান ভৱিষ্যত পিছৰ প্ৰজন্মলৈ আৰু বা কি হয় সেইটো নাজানো কিন্তু এতিয়াই মানে ফোনটোৰ প্ৰভাৱ আৰু বহুত মানে লাগাতকে বেছি পৰিামানে বাঢ়ি গৈছে বুলি মই ভাবো আৰু
কভিডৰ পৰা বেছি হৈছে ফোনৰ হেৰিটো
অ সেয়ে আৰু তোমাৰ লকডাউনৰ সময়ৰ পৰা যেতিয়া তোমাৰ অনলাইন ক্লাছ বোৰ যি ষ্টাৰ্ট তল সেয়া লৈকেএতিয়ালৈকে চলিয়ে আছে আৰু সৰু ল'ৰা ছো ছোৱালী বোৰো একেবাৰে ফোনতো নোহোৱাকৈ একো নকৰে সকলো সময়তে ফোনটোৱে লাগি থাকে
অ সৰু ল'ৰা ছোৱালী বিলাকৰো মানে বে মা মাষ্টৰনী বিলাকেও কিবা আপডেট দিব থাকিলে হোৱাটছএপত আপডেট দিয়ে মাক মাক দেউতাক বিলাকক আজিকালি আগতে আমাৰ স্কুলত বৰ্ড, এখনত লিখি লিখি দিছিলে কি কৰি কি কৰিব নালাগে কিন্তু এতিয়া মানে সেই সৰু বাচ্ছা বিলাককো মানে হোৱাটচপত আপডেট দিয়ে কি বুক লব লাগে কালি কি বুক লব নালাগে বা কি খাব লাগে হেৰি চব আজি কালি হোৱাটচপ হৈছে।
অ সেইটোৱে তোমাৰ আগতে আমাৰ যদি কিবা তোমাৰ কিবা বন্ধ থাকিলে বা কিবা যদি পৰীক্ষা বিভিন্ন মানে তোমাৰ জাননী আৰু এনেকে বৰ্ড, এখনত লিখি দিয়ে তেনেকে তোমাৰ মাক দেউতাকে স্কুলত, আনিব গ'লে, নে চাই কিনে গম পায় নহলে বা দিপঞ্জীত, দায়েৰীত, লিখি দিয়ে আজি কালি আৰু তোমাৰ চব ফোনতে ৱাটচপত মেচেজ টো কৰি দিলে হৈ যায় আৰু তেনেকে দায়িত্ব সামৰি থয় তোমাৰ মাষ্টৰ মাষ্টৰনী বোৰেও এতিয়া মানে এ সেইকাৰনে সৰু ল'ৰা ছোৱালীবোৰো অনলাইনত সেইবোৰ চাওঁতে চাওঁতে মানে বেছিয়ে মোবাইলটোৰ প্ৰতি মানে আসক্ত হৈ গৈছে। আৰু-
আজিকালিতো বাচ্ছাবিলাকে ফোন নহলে ভাতে নাখায়।
অ সেইয়ে আৰু
আৰু মাক বিতাক অ মাক বিলাকে ফোনটো দি কিনে নিজৰ কাম কৰি থাকে। খেলিব চেলিব লেঠা নাই। আৰু ফোনটো চাই বহি থাকিল
আজিকালি তোমাৰ খেলা ধূলা নক কৰে আজিকালি অ মানে গাঁৱৰ পিনেতো বাৰু অলপ আছে খেলা ধূলা কিন্তু তোমাৰ গুৱাহাটীৰ পিনে তেনেকে ঘৰৰ ভিতৰত ফোনটোতে চাই সোমাই থাকে খেলিব নাযায়। লগ সংগ নাই কোনো তেনেকেই মানে ঘৰটোৰ ভিতৰতে আব ধৰ ল'ৰা ছোৱালী বিলাক সৰু বাচ্ছ বিলাকো তেনেকুৱা হৈছে মানে একেবাৰে অ তোমাৰ পঢ়াৰ টাইমতটো বাৰু পঢ়ায় তেনেকে অনলাইনতে ফোনত চাই পঢ়ে আৰু বাকী টাইমতো তোমাৰ ফোনতটো নোহাকে একো কাম নকৰে।
উম আৰু কাৰো লগত কাৰো কথা নাথাকে ধৰা চাৰিজন যদি সদস্য ঘৰৰ চাৰিও তাই ফোন লৈ বহি থাকে। কাৰো লগত কোনো কথা নাই চবে কেৱল ফোনটো চাব। অ ফেচবুক হোৱাটছএপ বিষেককে ইউটিউব সেই আই আৰু
সেইটো তোমাৰ মানে ঘৰৰ পৰিয়ালবোৰৰ প্ৰতেকজন সদস্য একোটা ফোন পাৰো এতিয়া মাক দেউতাকে বাচ্ছা বোৰকো ফোন কিনি দিয়ে যে অনলাইন ক্লাচ কৰিব লাগে এইটো মাকে কিমান আৰু ফোনটো দিব। সেইকাৰণে মানে চবৰে প্ৰত্যেকজন সদস্য হাততে একো একোটা ফোন আৰু তোমাৰ খাবৰ টাইমত হওঁক শুবৰ টাইমত হওওঁক ফোনটোয়ে আৰু
উম টোপনি কমি গৈছে ।মানুহৰ আজিকালি এলেৱা হৈছে।
মানুহতো খুবেই এলেহুৱা হৈছে। অ তোমাৰ অ ফোনটোতে দিনতটো লাগি থাকে। শুবৰ টাইমত ফোন তোৱে চাই
উম আৰু যে মাজতে যে অ মাজতে যে কিবা এটা গেম ওলাইছিলে এই যে মানুহ যে চুচাইড কৰি দিছিলে। সে গেমটো। খেলি খেলি যে ছুচাইড কৰি দিয়ে। সেইবিলাকো আৰু পাবজি আজিকালিটো অলপ কমিছে নেকি নে আগতেতটো পুৰা পাবজিয়ে খেলি থাকিব বাপ। বাপৰে বাপ
সেইটো তোমাৰ মানে ক্লাছ তোমাৰ ধৰি লোৱা ছিক্স ছেভেন মানৰ পৰা সেই ল'ৰাবোৰে ফোনটোতে লৈ সেই গেমতে তোমাৰ বিজি থাকে অন্ বৰত তুমি যতে দেখা গেম গেমতে বিজি মানে একো মানে। ফোনটোৰ বাহিৰে মানে যেন বেলেগ নাইে একো খেলা ধূলাতটো বাৰু আজিকালি নাইে দিয়াচোন সেইবোৰ মানে নাই নোহোৱাই হৈ গৈছে ঘৰৰ কোনো মানুহৰ লগত কোনো কথাও নাপাতে চবে নিজৰ নিজৰ ফোনৰ লগতে বিজি।
উম মানে সেই অ আবেলি টাইমতটোত আগতে আমি খেলিব গৈছিলো এতিয়া টো নাযায়ে খেলিব, পুৰা একদম বহি লব হয় শোলে শোলে নুশুলে নাই ফোনটো ইভন কিবা নোট আজিকালি আগতে আমি নোটচ নোটোট বা কিতাপ পঢ়ি কিনে লিখিছিলো বা হেৰি আজিকালি ছেট জি পি টি জেমিনাই এইবিলাক আছে । পুৰা মানে বহিব সেইবিলাক চাই থাকিব, চাই থাকিব। তাৰে লগতে ইনষ্টাগ্ৰ, ফেচবুকো চলি থাকিব সমানে।
তোমাৰ মানে ফোনটোতে দুুনীয়াখন আছে আৰু তোমাৰ কিতাপ পঢ়াৰটো আজিকালি খুব কমেই কিতাপ মানুহে নপঢ়ে, তোমাৰ ফোন টোতে চাতজিতিপি, জেমিনাই বা ইউটিউবতটো আছে ই চব টিচাৰ মানে বিভিন্ন প্ৰান্তৰ টিচাৰে এনেকে বুজাই বুজাই চব সকলো দিয়ে ।
কিতাপো আজিকালি নিকেনে, অ পি ডি এফ পাই কিনিবৰ কাৰণে । কম দামত কিতাপ কমত এভেইলএবল হয় মানুহ । তাতেই পঢ়ে কিন্তু মই ভাবো ন কিতাপ পঢ়িলে বেছি ভাল লাগে ফোনৰ পি ডি এফ কিতাপ পঢ়াতকে
অ সেইটোয়ে তোমাৰ মানে কিতাপ পঢ়া যিটো এটা আমেজ আছে, সেইটো মানে তোমাৰ মোবাইলৰ স্ক্ৰীণ বা লেপটপৰ স্ক্ৰীণত চাই কিনে সমান এটা আমেজ নালাগে আৰু ইমান দেৰি তোমাৰ ফোনৰ পৰা বা লেপটপৰ পৰা এনেকে চাই চাই পঢ়ি থাকিব নোৱাৰি। যেনেকে কিতাপ এখন তুমি যিমান দেৰি সিমান ইচ্ছা পঢ়ি থাকিব পাৰা আৰু তোমাৰ ভালো লাগে কিন্তু ফোনত ইমান টাইম নোৱাৰি আৰু।
উম আৰু য চকু প্ৰব্লেম হৈছে আৰু এয়াৰফোন লৈ লৈ লৈ আজিকালি কাণৰো প্ৰব্লেম হৈছে। শুনা হৈ গৈছে মানুহ বহুত মানুহে
অ সেইয়াই আৰু তোমাৰ এয়াৰফোন তাৰপিছত লেপটপ মোবাইল এইবিলাক চব মানে তোমাৰ মানে যান্ত্ৰিকতা আৰু আধুনিক যি প্ৰযুক্তি নতুন নতুনকে ওলাইছে বস্তুবোৰ সকলোৱে সেইবোৰৰ লগত লগতে মানে ব্যস্ত আৰু মানে প্ৰাকৃতিক পৰিৱেশ বা মানে সেইবোৰৰ লগত একো মানে মিলে নাই, নতুন যিবিলাক বস্তু ওলাইছে সেইবোৰৰ লগতে নিজকে মানে খাপ খুৱাই লৈছে।
আৰু চবে মানে এতিয়া ফোন টো হোৱাৰ পৰা মানে আৰু প্ৰব্লেম হৈছে। ইনষ্টাগ্ৰামত কি প কৰিম? আজি ইউটিউবৰ পৰা কি
সেইটোৱে আৰু অ তুমি ইউ ইউটিউব টো খোলা বা ইষ্টাগ্ৰাম খোলা সদাই নতুন নতুন এজন এজন মানে ভিডিঅ বনুৱা বা কণ্টেণ্ট ক্ৰিয়েট কৰা সেইবিলাক নতুন নতুন এজন মানুহ আৰু মানে চবে সেইটো লৈ চচিয়েল মিডিয়া বা তেনেকেই ব্যস্ত হৈ পৰিছে আৰু মানে নিজৰ জীৱনটোক যেন চচিয়েল মিডিয়াৰ লগতে শ্বেয়াৰ কৰে বা মানে সেইটোৰ লগতে নিজৰ ৰাতিপুৱা উঠাৰ পৰা শুৱাৰ লৈকে দৈনিক ৰুটিন খম মানে ফোনটোৰ লগতে বনাই লৈছে আৰু ।
এই যে এটা এ ফটো শ্বেয়াৰ কৰিছিলে ফেচবুক নে ইনষ্ট ফোনটো যে হাতত লয় তাৰপিছত শিপা টাইপ কে ফোনৰ পৰা ওলাই আহি নিজৰ মাথাটো যে এনেকে । গোটেই হেৰি বান্ধি লে তেনেকুৱা তেনেকুৱা টাইপে হৈছিল ।
হেইটোৱেটো ফোনটোৱে মানে তোমাৰ কন্ট্ৰল কৰি আছে আৰু ফোনটো নোহোৱাকে তোমাৰ একোৱেই নাই ।
দু এক ছেকেণ্ডও থাকিব নোৱাৰি ফোনটো । ক'ত গ'ল ক'ত গ'ল ফোনটো নোহোৱা হলে টো কিবা অদ্ভুত যেন লাগি যায় ।
সেইটোৱে তোমাৰ কিবা । খবৰ দিব লাগিলেও এক ছেকেণ্ডতে ফোনটোৱে লোৱা যায় কিবা যদি আনিব লাগে বা কিবা বস্তু নোহোৱা হল ফোনটোতে এনেকে অৰ্ডাৰ কৰি দিয়া তোমাৰ আজিকালি দহ মিনিটতে আহি যায় তেনেকা ব্লিংকিত কিবাৰ পৰা ।
উম উম ।
বহুত খিনি মানে । মানে তোমাৰ চব বস্তুৰে ভাল দিশো আছে বেয়া দিশো আছে তেনেকে ফোনৰো বাৰু ভাল দিশ আছে যে কম সময়তে সকলো কাম কৰিব পৰা হৈছো আমি ঘৰতে থাকি কিন্তু তেনে মানে বেয়া দিশো আছে যে আমি মানে । বেছিয়ে ব্যৱহাৰ কৰা হৈ গৈছো লাগাতকে মানে নোহোৱাকে চলিবই নোৱাৰো আৰু সেইকাৰণে এইটো অসুবিধা হৈছে আৰু ।
উম । এক এক । দিয়া তেতিয়াাহলে অ দে ৰাখো অঁ দিয়া ।